কি খবৰ অ মোৰো ভালেই দিয়া। অ', মই এতিয়া এনে আছো ৰবা তুমি?
এনে আছো ভাত পানী খালা।
অ', অ', নাই নাই খোৱা নাই ৰবা খামহে অ', হেল্ল।
অ', আমাৰ অ', শুনি আছো দে
অ', অ', অ', অ', তাকে নাই এনেখোৱা নাই অলপ পিছত খাম।
অ', আমাৰ বনোৱা ষ্টাৰ্টে দিয়া নাই ৰবাহ।
অ'। দেৰি হয় মানে তোমালোকৰ খোৱাতে মানে দেৰি হয় মানে
অ অ দেৰি অলপ বেছিয়ে দেৰি হয় কেতিয়াবা আৰু কেতিয়াবা আৰু বেছি হোন কালৈ যায় -
অ অ তাকে আৰু। বাকী আৰু অ - উম, বাকী আজি বাকী আৰু আজি কি খালা?
হা?
আজি কি খালা?
আজি মই হেৰি লখিমী এই বিশালৰ কাষত যে লখিমী হোটেল এখন আছে -
আচ্ছা।
এ তাতে হেৰি কি বুলি কয় - এ পুৰি আৰু চবজি খালো। উম অ।
ঠিকেই আছে দিয়া, উম উম।
এ ভোক লাগি যায় অ নোৱাৰি থাকিব ইমান দেৰি চাই হেৰি -
অ নোৱাৰি নোৱাৰি অ এনেই ভোগ লাগে - অ বাহিৰত গ'লেতো আৰু বেছি ভোক লাগে ঘৰত নাথাকিলে বাহিৰত গ'লেতো লাগিবই।
অ।
ন তাকে।
হুম।
মোৰো ভোক লাগি থাকে।
অ এতিয়া বাহিৰত গ'লে নোখোৱাকৈ আহিবই নোৱাৰোঁ।
নোৱাৰে নোৱাৰে।
মাক কলো যে ম'ম খাও দিয়া, মায়ে কৈছে কি নহব। পুৰি পুৰি খাম খাম।
অ পুৰি ভোজ
আও এটা - এ কি কথা পাতো, কি কথা পাতো।
কি কেইটা মানত টোপনি যোৱা?
মোৰ ৰাতি হেৰি মিনিমাম চাৰিটাত। আৰু মেক্সিমাম হেৰি যায় আৰু ছটালৈ।
টা বাজে তোমাৰ টোপনি যোৱাতে?
ছিক্স এ এম অ। ইম ইম ইমান দেৰি মানে ইমান দেৰি মই একো নকৰোঁ খালি মোৰ মাথাটো ঘুৰি থাকে কিবা কিবি।
অ ৱাৰ টোপনি কিয় নাহে তোমাৰ?
নাজানোঁ মই, মই - যোৱাকালি হেৰি কি বুলি কয় শুব চেষ্টা কৰিলোঁ মই টোপনিয়ে নাহিলে।
মানে সেইকাৰণে টো মই মানে ৰাতি মানে দিনত শুই থাকা ন? সেইকাৰণে দিনত - শুই থাকা, দিনত শুই থাকা? অ টোপনি ধৰে বহুত, অ মানে ৰাতি নালাগে তোমাৰ?
নাই, খালি হেৰি কি বুলি কয়, শুব ট্ৰাই কৰি, শুব চেষ্টা কৰিলো - কিন্তু, কিন্তু যাই থৈ কিনে সেই পাঁচটাতে আহিলে টোপনি। এ, কি বেয়া অভ্যাস হৈ গৈছে এইটো, তুমি কেইটাত শুৱা?
মইতো আগতে বহুত জল্দি শুই গৈছিলো, দশটাতে মোৰ টোপনি ধৰিব হা। ভাত চাত খাই একদম দশটাতে শুই যাওঁ, সেনেকে আৰু এতিয়া আৰু মানে টোপনি মানে কি আৰু ফোনটো ওচৰত থাকে মেছেজ মানে ফ্ৰেন্ড চ্ৰেন্ড মেছেজ কৰিলে, মেছেজ চেছেজ কৰো, নহ'লে ৰিল চাই থাক কো নহ'লে গান গাই থাকো, কেতিয়াবা যদি গাতো ভাল লাগি নাথাকে জল্দি শুই যাওঁ এনে।
অ', এনে, হেৰি কে-কেইটাত শুৱা ফোন চোন চাইকিনে।
শুই যাওঁ, চাৰে এটা মানত, নহ'লে কেতিয়াবা এটা বাজে বাৰ, চাৰে বাৰটা মানে টাইম, হেৰি নাই আৰু মোৰ।
অ', মানে আমাৰ দৰে, মানে মোৰ দৰে একো দেৰি নহয় মানে।
ইমান দেৰি কৰা নাই মানে।
অ', মোৰ মই না জানো মোৰ, ফোন থাকিলেও, নাথাকিলেও মোৰ বহুত দেৰি হয় মানে।
অ', তুমি কিবা ভাবি থাকা নেকি?
এই মই নাজানো, মোৰ মাথা, মোৰ মাথাটো কি কৰি থাকে মই নিজেও নাজানো।
অ', নাই টোপনি নগলে আৰু গা চা বেয়া লাগি থাকে ন'।
অ', মই বোলো ডক্তৰক দেখাই চাম কি হৈছে, মোৰ আকৌ ডক্তৰ তাতে যাব এলাহ।
অ হ মানে এলাহটো বেছি
এলাহটো অ' পিকত আছে মানে, একদম ওপৰত। মই হেৰি কি বুলি কয়, মই পাপাক কলো যে মোৰ টোপনি নাহে। পাপাই মোক কলে যে, মোবাইলটো কাৰণে অহা নাই। এ এ এদিন মই কি কৰি দিলো হেৰি, মোবাইলটো লগত ৰখা নাই, মোবাইলটো একদম দূৰত থৈ দিলো। মই হেৰি কি বুলি কয়, ছয়টা বজালৈকে আছো, মই টোপনি অহা নাই। পাপাক ছয়টা বজাত জগালো, যে পাপা উঠা ম টোপনি আহা নাই, পাপাই কৈছে কি, এই মাত্ৰ শুই কেনে উঠিছা দে। চিচ, পাপাই তাৰচত বিশ্বাসেই নকৰে যে, মোৰ টোপনি নাহে।
হে ৰাম তাৰছত, গালি পাৰা নাই?
নাই গালি পাৰ পাপাই ভাবিছে কি, মই উঠি কেনে পাপাক মাতিছো।
অ', অ'।
এতিয়া হেৰি কি বুলি কয়, পাপ, পাপ পায়ে কৈছে কি হেৰি যদি টোপনি নাহে, আইৰণৰ টেবলেট খাবি।
য়ে য়ে আইৰনৰ টেবলেট খাব দিছে তোমাক?
মই আইৰনটোক মোৰ তেজ কমা নাই নহয়, টোপনিহে অহা নাই মোৰ। এতিয়া আইৰণটো কোন ফালৰ পৰা আহিল মই নাজানো দেই।
আচ্ছা।
আহ বাই। তোমাৰ কেতিয়াবা এনেকুৱা হৈছে নেকি?
আগতে এনেই কিবা যদি টেনচন হৈ থাকে, তেতিয়া টোপনি নাহে, দিন মানে জাগা যায়, বাট পিছত যাই টোপনি আহি যায় আৰু মানে থাকো আৰু কেতিয়াবা আগতে ডিপ্ৰেচনৰ টেনচনত থাকিলে, সেনেকুৱা হয় মোৰো।
অঁ।
কিবা কিবি ভাবি থকা যায়, কিন্তু কি ভাবি থাকো সেইটো নাজানো মই। কিন্তু ভাবি থাকো কিবা-কিবি। অ অ, ঠিক কৈছা। ঠিক কৈছা।
অ, অ, সেইটোয়ে মোৰো একেই দিয়া, মোৰ অলাগতিয়াল চিন্তা সোপা আহি থাকে। কি চিন্তা ম‌ও নাজানো।
উম, তাকে ন?
অ'আৰু হেৰি কি বুলি আৰু মই হেৰি, পাহৰি থাকিলো ৰ'বা কি ক'ব ওলাইছিলো।
অ, অ। তুমি কিবা এক্সাচাইজ কৰানে?
এক্স-এক্স-এক্সাৰচাইজ? সেইটো মই এ ক্লাছ এ হেৰি, এইটতে বাদ দিছোঁ।
অ, মানে স্কুলত কৰিছিলা?
অ, স্কুলত সেই এটা পিৰিয়ড কৰাইনে এটা নে দুটা, এই সেই দুটাত কৰিছিলোঁ। তাৰপিছতে ঘৰত দু দুদিনমান মাৰি মাৰি কৰালে, ক কৰালে।
অ, অহ হ।
দুদিনমান ঘৰত মাৰি মাৰি সেইকাৰনে কল অহ হেই মুখত শব্দ কৰালে, পিছত পিছত, পিছত আৰু ঘৰত আৰু মই কওঁ যে, মই আজি নকৰোঁ মানে নকৰোঁ।
নকৰা হ'লো মই, এতিয়া আকৌ মোৰ হেৰি, আগতে মই ফ্লেক্সিব'ল আছিলোঁ, মানে কি ভৰি খন য'ক লগি নিব দিয়া, তাকে লগি নিব পাৰোঁ মানে। এ, আৰু যে, এই ভৰিখন যে ফালি দিয়ে, কি বা হে ব্যায়াম বুলি কয়, সেইটো মই নাজানো ৰ'বা।
আচ্ছা, আচ্ছা, আচ্ছা। আমাৰ আকৌ অ, আমাৰ আকৌ স্কুলত, আ কি কয়? আমাৰ স্কু স্কুলত মানে য়োগা ক্লাছ হয়, তাৰপিছত মেডিটেশ্যন হয়, মেডিটেশ্যন ক্লাছ। মানে যোৱা আমাৰ প্ৰেয়াৰ চাৰ অহা পিছত, মেডিটেশ্যন কৰিব দিয়ে হা। মেডিটেশ্যন ফিফটিন মিনিটছ মান হয়।
অ এইটো হেৰি, এই আম হেৰি আমাৰ এই ইলেভেন টুৱেলভতো আছিলে। পোন্ধৰ মিনিট বহি থাক। আমি কিন্তু, হেৰি কেতিয়াও মেডিটেশ্যন কৰি নাপালোঁ দেই।
অ তাতে তাতে উলটা হাঁহি হাঁহিয়ে উঠি থাকে।
আমি মনে মনে কথা পাতো, এতিয়া যদি বেছিকে হাঁহিবও নোৱাৰোঁ। গো গোটেই স্কুলখনে শুনা পাব, এবাৰ খিড়িকী য়ে লগাই দিলে।
উমহ একদম। তাৰপিছত, আকৌ আমাৰ য়োগা ক্লাছো হৈছিল।
অ, ছাৰ এটাই আকৌ চাব আহে।
অ, ছাৰ এটাই চাব আহে। তাকে টো, তেতিয়া আৰু ভয় লাগি যায় ন?
অ, তেতিয়া মই, আমি কিবা যদি লিখি থাকোঁ, আমি ছাৰ আহিছে, ছাৰ আহিছে নিলিখিবি।
তাকে চেচ আৰু দেখিলে।
এই ক কলেজত কৰাই নে এইবিলাক?
কলেজত নকৰে, কলেজত নকৰে। এইবোৰ মেডিটেশ্যন নাথাকে মানে ডাইৰেক্ট অ, কি কয়, বেল বাজিব ক্লাছ ষ্টাৰ্ট। টিচাৰ আহিব উ, ঠিয় হ'বা
অ'।
অ', তাৰপাছত আহিব, বহিব দিব টিচাৰছে। তাৰপিছত ডাইৰেক্ট কপি ওলাই আহিব, নাই আৰু
এই হেৰি য়ো-য়োগা ক্লাছ, এইবিলাক নাই নেকি?
নাই, নাই য়োগা ক্লাছ, এইবোৰ নাথাকে।
অ', আকৌ। সেইকাৰণে কলেজৰ ষ্টো
আৰু কলেজত, কলেজত আকৌ হেৰিও নাথাকে ন, প্ৰেয়াৰ চেয়াৰো নাথাকে। অ', কলেজত প্ৰেয়াৰো নাথাকে।
আমাৰ এই হেৰি এক, ওৱানৰ পৰা টুৱেলভৰলৈকে দেৰিয়ে মাতি আহিলো। এই সংস্কৃত আৰু ইংলিছে মাতি আহিলো।
অ', স্কুল লাইফত থাকে আৰু প্ৰেয়াৰ, কিন্তু কলেজ লাইফত নাথাকে।
কলেজত না অ', স স আ, সঁচাকে নাথাকে।
উম, উম, নাথাকে, নাথাকে প্ৰেয়াৰ নাথাকে।
বি-বিশ্বাসে নহয় মোৰ, এইটো প্ৰেয়াৰ নাথাকে বুলি ক'লে।
তুমি যাবা, তুমিটো কলেজ চাগে পাবা আৰু ন! কলেজ খুলিলে যাবাচো চাবা, প্ৰেয়াৰ নাথাকে। ডাইৰেক্ট টিচাৰ আহিব ক্লাছ কৰিব যাব, সেয়াই।
এই আমি যদি প্ৰেয়াৰৰ কাৰণে ৰখি থাকো বোলে হোমৱৰ্ক কৰিব আছে, প্ৰেয়াৰৰ সময়ত হোমৱৰ্ক ক খিনি কৰি লম, হে ৰাম।
নাই, নাই, সেনে সেনে সেনেকুৱা টাইপ নহয় হেইটো।
সেনেকুৱা নহয় নেকি?
অ', তাকে।
আগত আকৌ, প্ৰেয়াৰৰ সময়ত এখন হাতেদি হেৰি কৰি কেনে আৰু এখন হাতেদি লিখি থকা আছিলোঁ। এ সেইবিলাক মনত পৰিলে মোৰ হাঁহিয়ে উঠে।
হাঁহি উঠে ন?
অ'।
তাকেহে।
আৰু আকৌ এই স্কুলৰ দিনত আকৌ এই লাষ্ট বেঞ্চত বহি কেনে মনে, মনে, হেৰি টিফিন
চিকেন খোৱা?
মোৰ, মোৰ টিফিন ছেকেণ্ড পিৰিয়ডতে খতম হৈ যায়।
অ', তুমি কি লৈ গৈছিলা?
মই আগতে মে হেৰি মেগী, চাওমিন মানে সেনেকে লৈ গৈছিলো পুৰি, ফ্ৰাইড ৰাইচ এনেকৈ লৈ গৈছিলোঁ আৰু।
আচ্ছা।
এ ছেকেণ্ড পিৰিয়ডটো আহিয়ে নাপায় এ, ব খতম, মোৰ টিফিন খতম। টিফিন ব্ৰেক আহিয়ে
অ', তেন্তে টিফিন ব্ৰেকত কি খোৱা?
টিফিন, টিফিন ব্ৰেকত এই গ্ৰাউণ্ডটোত ঘূ এ, ফুৰিব যাওঁ।
অ', তেতিয়া একো নোখোৱা?
নাই, তেতিয়া একো নাখাওঁ।
উম
অ', আজি কাৰণে হ'ব ন! অ', মই ভাত হি, খা ভাতখিনি খাওঁ মানে।
অ', অ', দিয়া, দিয়া, খাই লোৱা।
অ', অ', দিয়া।
অ', অ', অ'।